অহ হেল্ল'
আপুনি শুনি পাই
আহ আহ শুনি পাইছো নমস্কাৰ আহ নমস্কাৰ আহ দে
আপোনাৰ এতিয়া আপোনাৰ এতিয়া ফ্ৰী টাইম আছে ফ্ৰী টাইম আছে ন অকমান
অ অ ফ্ৰী টাইম আছে দিয়া
মই অকমান এই স্বাস্থ্যৰ বিষয় লৈ আপোনাৰ ওচৰত অকমান কথা পাতিবলে আহিছিলো আহ কিছুমান কথা পাতিব পাৰো যাব আপোনাৰ লগত
অ অ পাৰিব দেই
অ তেতিয়াহলে আপোনালৈ কুৱেশন নহয় এনে থুলমূলকে আলোচনা কৰিম ত গতিকে আপুনি আজি আজিৰ তাৰিখত এই স্বাস্থ্যৰ কথাত টো লৈ, আপুনি, কেনে ধৰণৰ মানে নিয়ম অৱলম্বন কৰিছে, আৰু কেনে ধৰণৰ খাদ্য প্ৰণালীৰ ব্ৱস্থাতটো আপুনি ভাল বুলি দেখ ছি, বা আমি স্বাস্থ্য, ভালে ৰাখিবৰ কাৰণে কেনে ধৰণৰ, কাৰ কাৰ্য অৱলম্বন কৰিব লাগে তাৰ বিষয়ে অকণমান ক'ব নেকি?
অ', অকমান ক'ব পাৰিব।
আহ, কওঁকচোন।
যেনেবা মই আহ ক স্বাস্থ্যবিলাক কলে আমি মানে হেলৰ দৰেটো আমাৰ মানে হেল্প মানে ভাল ৰাখিবলৈ মানে আমি যি বস্তু খাবা অ খোৱা বস্তুকেইটা আমি মানে ভালকে ডিচাইড কৰি মানে খাবা লাগে আৰু না যেনিবা আম আমি উ উঠে ৱেক আফ কৰি মৰ্ণিঙৰ মৰ্ণিং টাইম যেতিয়া উঠে এই টাইমতে আমি কিবা দেহাৰ কাৰণে কিবা এক্সাৰচাইজ কৰিব লাগিব তাৰপিছত আমি খোৱা বস্তু আৰু ন অ যেনেবাত কি চাহ সেইটো মানে চাতো খাব লাগিব আৰু আৰু ইয়াৰ পিছতে আমি ব্ৰেকফাষ্ট নাই হয়নে যেনিবা ফাৰ তেনিবা অ কোনোবা আৰু ৰুটি সেনেকুৱা খাই না সেইটো মানে আমি খাব লাগে অ অ নহলে আৰু ফ্ৰুইটচ খাব লাগে ফ্ৰুটছ বিলাক বহুত মানে, ফল বিলাক মানে বহুত হেল্ডি বস্তু আৰু না। সেইটো খালে মানে বহুত মানে আমাৰ সেইটো স্বাস্থ্যটো মানে বহুত ভাল হয়, যেতিয়া আমি এপেল খালে নহয়। আমাৰ এ ভিটামিন পায় সেইটো মানে বহুত, মানে ভাল হয় আৰু মানে। দেহাৰ কাৰণে, আৰু বহুত ফ্ৰুইটছ আছে, যেনিবা সেইটো আ যেনিবা মেংগ আছে সেতিয়াটোৱে আৰু আছে চামাৰ দে, অ সেই টাইমত মানে যেতিয়া মেংগ টোৱে বহুত মানে, আৰু আমাৰ লেমন আছে, সেইটো চি ভিটামিন, চাইট্ৰিকৰ বহুত মানে ভাল আৰু সেইটোৱেই বহুত ভাল হয় মানে, চ মানে বহুত বহুত আৰু আছে, সেইটোয়ে মানে খাবাগে আমি মানে আৰু ইয়াৰ পিছত আমি যিটো পানী, পানীটো আমাৰ ওৱান ডে, পাৰ মানে ওৱান ডে অৰ আমি টু, থ্ৰি, মানে থ্ৰী, ফ'ৰ লিটাৰছ। মেক্সিমাম সেইটোও খাব লাগে মানে।
হয়, উম।
সেইটো মানে
উম।
ভাল হয় মানে, আৰু ইয়াৰ পিছত আৰু অ। আমি বহুত মানে কামটো কাম।
অ। কামটো মানে।
উম উম।
কৰিব লাগে আৰু যি কেইটা যি কাম আছে। যে সেইটো মানে। কামৰ ভিতৰতে মানুহটো মানে ভাল হয়। আৰু না মানে স্ববলাকে। কাম কৰিব লাগে বেছিকে। কবা নালাগে সেনেকুৱা আৰু না
উম - উম।
নিজৰ স্বাস্থ্যটো নিজৰ ভালে মানে নিজে মানে হেণ্ডেল কৰিব লাগে আৰু সেইটো
উম- উম- উম।
তাৰ বিষ অলপমেন প্লেন কৰিব পাৰিব ন।
উম, নহয় এতিয়া। আপুনি কোৱাৰ দৰে হেল্ল', শুনিছে নে।
শুনি আছে নহ আপুনি? হেল্ল',
অ', যেনিবা আমি ইয়াৰয়াৰটো ছামাৰ নহয় মানে আমাৰ
হয়।
বতৰত দিন না এতিয়াতো আমি যেতিয়া সেই উম, শাক শাক কয় ন অ, এই শাক বিলাক অ, যেনেবা প্লেন্ছ
উম,
অ - অ শুনহ হ অ, শুনিছো দে ক'বচোন অ-অ- অ।
শুনক
এ শুনি আছো অ, আহি আছো।
এতিয়া আপুনি চ স্বাস্থ্যৰ বিষয়ে যিখিনি আপুনি ক'লে স্বাস্থ্যৰ বিষয়ে যিখিনি আপুনি কলে অ, শুনিছো। শুনিছা নহয়।
দেকব।
হেল্ল', অ, স্বাস্থ্যৰ বিষয়ে যিখিনি আপুনি ক'লে। এইটো বৰ প্ৰয়োজনীয় বস্তু হেল্ল',
হেল্ল',
হেল্ল', অ, আপুনি শুনি আছে ন।
দে আপুনি অলপ অকে কলি মান ভাল
অ, তাকেতো আপুনি শুনি আছে নহয়। আপুনি শুনি আছে নহয়।
অ - অ - অ শুনিছো দে অ - অ। শুনিছো দে।
তাৰ মমানে আপুনি যিখিনি স্বাস্থ্যৰ বিষয়ে যিখিনি কৈছে এইখিনিতো লাগতিয়াল বস্তু। অ, নহয় এতিয়া শুনি আছে আপুনি মই কৈ আছো শুন যিখিনি আপুনি স্বাস্থ্যৰ ওপৰত যিখিনি অভি দিছে এইটো বৰ ভালৰ কথা। এ যেনেকে মানুহে অহ, ৰাতিপুৱা শুই উঠি যেনে ধৰণৰ আপোনাৰ
অ, হয় অ - অ হয় অ, অকে। উম - উম - উম। হয়। হেল্ল'। আপোনাৰ প্ৰব্লেম হৈছে নেকি, হেল্ল'